অহ কি কৰি আছা?
আছো এনেই তুমি?
অহ, এই এনেই ফুৰিব ওলাই আহিছো।
উম, খালো -খালো তুমি?
ক'ত লাগিছে মই খালেও।
অহ এ দোকানত কিবা নিব আহিছিলো।
আতছা।
উম, খবৰ খাতি কেনেকুৱা?
ভালে-ভালে -ভালে তোমাৰ?
উম, ভাল- ভাল।
কলেজ গৈছিলা?
উম গৈছিলো মানে বন্ধ হৈ আছে কলেজ।
আচ্ছা আচ্ছা হোৱা
অ এই পৰীক্ষা হৈ আছে যে । বা হেতৰ তুমি গৈছিলা নে নাই?
গৈছিলো গৈছিলো।
অ ক্লাছ হৈছে ।
ক্লাছ হৈ আছে ।
অহ
বাকী ঘৰত চবৰ ভালেই?
উম ভালে ভালে তোমালোকৰ?
মোৰো ভালেই আৰু?
অহ
মোৰ মানে গাটো গাতে ভাল নহয় অ ।
অ কি হৈছে?
এ জ্বৰ চৰ্দি ।
অহ
ইমান মুৰ্গী আছে নেকি ক'বাত? হেল্ল' ।
অ
কিহৰ বেকগ্ৰাউণ্ডত ইমান শব্দ আহিছে কিবা বেকগ্ৰাউণ্ডত ইমান শব্দ আহিছে নে কিবা আছে নেকি?
অ অ নাই নাই। এ ফেন লগাই থৈ দিয়া আছে সেইটো কাৰণে।
আচ্ছা। হেৰি তোমাক মই সেইদিনাখন কল কৰিছিলো কল বেকটো নকৰিলা বাৰু এতিয়াই কওঁ
অ কোৱাচোন ।
এইটোমাৰ জুলাইত কিবা প্লেন বনাইছে নেকি?
তাকে এ লগৰ এজনে কৈছিলে বাৰু এতিয়ালৈকে যাম বুলি কোৱা নাই এনেই তোমালোকে কৰিছা ছা নেকি?
অ তাকে ভাবিছো মানে।
অ
নাই ফুৰিব যাম বুলি ভবা নাই আমি খানা খাম বুলি ভাবছো।
অ অ অ বুজিছো
তাকে। যাবান নাই ব ক দুইশ টকা কবা হলে নক'লো বুলি
উম যা যাম দিয়া এনেই ওচৰতে যাম ওচৰতে মানে হেৰি কৰিব নে কবাত।
তুমি কোৱা চাইদে কৰবাত দূৰতে যাওঁ ।
উম অকমান দূৰত পৰিলে হয় মানে জেগা চেগা চাব পৰা হেৰি এটা।
তাকে ভাবিছো দেই আমাৰ জঞ্জিৱ ফালে যাওঁ নেকি?
অ অ পাৰি।
ত এইটো হব?
পাৰি বাৰু। এনেই এনে পইচা চইচা তুলিছানে? অ' কিমানজন মান যাব বা?
মোৰ লগৰ আছে অ ল'ৰা ছোৱালী ল'ৰা ছোৱালী তোমাৰ মিক্স আছে দেই।
অ' তাকেতো কিমান জন মান আছে?
ল'ৰা তোমাৰ ছজন আছে আৰু ছোৱালী চাৰিজনী ।
অ' পুৰা কনফ্ৰম নে যাব সিহঁতে?
অ' কনফ্ৰম হৈছে।
অ'। কিমান মান তুলিছা বা?
অ'।
মানে ইয়াৰ পৰা গাড়ী ভাড়া আৰু চাউণ্ড চিষ্টেমটো
অ' অ'।
ত' আৰু বাকী খোৱা বোৱা বাকী খিনিতো লাগিব।
অ'। ওমহো
এনেই তুমি কলেজ পঢ়ি আছা নে আৰু কিবা কৰি আছা?
কলেজ কৰি আছো লগতে তোমাৰ অ দোকান এখন আছে
অ কিহৰ দোকান বা?
অ কেনেকোৱা ধৰণৰ কাপোৰ পোৱা যায় বা গাৰ্লছ নে বইজ?
ঠিক আছে। অ মই যাম বুলি ভাবিছিলোঁ অফাৰ চফাৰ দিবা আৰু।
আহিবা ।
হেল্ল
আহিলে পাবা অফাৰ দিয়া হাঁহ
অ'। বেয়া গৰম লাগিছে।
আজি গৰমটো কেনেকুৱা?
হেল্ল'।
আজি গৰমটো কেনেকোৱা?
উম বহুত বেয়া দেই।
পাগল কৰি দিছে গৰমে, আজি সাত ভাঙিলে ন?
সাত ভাঙিছে আজি।
গৈছিলা নেকি চাবলে মহা গৈছা নেকি? চাবলে।
উম গৈছিলো তুমি?
অ নাই যোৱা।
অ কেলে নগলে ইমান ভাল লাগিছিল যাব লাগিছিলে।
অ'।
নাই নাই আমাৰ হোৱা নাই। মই ফিল্ডলে ওলাই আহিছোঁ।
অ কিবা গেম চেম খেলা নেকি?
গেম নেখেলো দেই মই মোবাইল গেমটো নেখেলো বাৰু।
অহ ।
কিয় তুমি খেলা?
নাই নাই তুমি আকৌ ফিল্ড ফালে গৈ আছো বুলি কৈছা যে সেইটো কাৰণে সুধিছো আৰু।
এনে নহুধা
আহ।
এ
উ বা সিদিনাখন। উম ভালে ভালে, সিদিনাখন দেখিছিলা নামত ছিলা ন তথাপিও।
তুমি তোমাক ক'ত দেখিলে কিবা নেমাতিম নেকি কোৱাচোন?
এ মই তোমাক দেখিছিলো। মাতিছিলো তুমি অ মই তোমাক মাতিছিলো তুমি নুশুনিলা চাগে।
পাই নেদেখিলো চাগে। বুজিলা বেছিলাতো মাতিছিলে ন।
উম উম হয় বাৰু।
এতিয়া। পিছত তুমিওতো বিজি ন বহুত আজিকালি, পোন তাক কৰিব কৰিব নাই নিদিয়
এ, এ নহয় অ এ বিজি আছিলো আৰু কেইদিনমান তাত ত আকৌ কলেজৰ পৰা বহুত কিবা কিবি কৰিবও দিছে।
গ ৰিপ্লাই দিলে ছেকেণ্ড নালাগে গম পাইছ?
উম হয় বাৰু।
ম সেইটোকেই মানে তোমাৰ কি বুলি কয় আমাৰ বিজি মানুহ হয় ।
কি কৈছা?
এ এনেকুৱা মানে নাপাও মানুহ মানে চিম কৰি পেলাই ৰিপলাই কৰি থৈদিবি। কৰিছা। তুমি চিন ক ৰিপ্লাই নিদিয়া।
উম উম হ'ব দিয়া দিম আৰু নেক্সট টাইমৰ পৰা।
হব হব নিদিলে নাই দিয়া।
অ হ'ব দিয়া তোমাকো মই সিদিনাখন কল কৰিছো। ছিলো তুমিও নুঠালা।
তুমি মোক নোচোৱা কে ন মই তোমাৰ কথা নাই আকৌ তুমি ইমান কল কৰি মেছেজ কৰি ৰিপ্লাই নাই ৰিপ্লাই নাই? মই কল কৰাই
অ মই মানে ৰিচাৰ্চ নাছিল হস্পট লৈ পিনে চাগে চাইছিলো আৰু।
অ।
হেল্ল'!
ভাল ভাল ফাকী কব জানা দেই ।
অ সঁচাকে কৈছো মোৰ মানে ৰিচাৰ্চ নাছিল।
মই বিশ্বাসেই নকৰো।
অ হুম হুম উ
চ তো অম নাকেন্ত
অ এই লগৰজনীৰ পৰা হস্পৰ্ট লৈছিলো ক।
অ হস্পট লৈ পেলাই চিন কৰিব পাৰা যেতিয়া ৰিপ্লাইটো দিব পাৰা দেখোন কি আকৌ সেইটো।
অ মই ঘৰ গুচি গ'লোগে আকৌ তাৰপিছত।
আঐ দেহি।
আহ।
হেল্ল',
চৰ্দি লাগিছে মোক।
আ- অহ ঔষধ চৌখত খাবা আকৌ।
এইত আজি লাগিছে তোমাৰ প্ৰথম দিনটো চাওঁ মানে অকমান হ'ব লাগে ন' বেমাৰ।
উম, হব লাগে বাৰু।
ইস্কো-চিস্কো অকল আছে
অহ -অহ অ', স্কুল ক্ষতি হব কাৰণে টো ঔষধ নোখোৱা নেকি? কি
অহ, আৰু বাহ নালাগে যে কেতিয়াবাই।
অহ উম, ঠিকেই কৰিছা দিয়া অহ ।
বাহ এদিন বেমাৰ হলে
উম - উম - উম।
কি কৈছা?
তোমালোকৰ কলেজত কিহৰ এক্জাম চলি আছে?
এ বি এ থাৰ্ড চছেমৰ
আচ্ছা।
অহ, আকৌ টুৱেলভৰ বিলাকৰ হৈ আছে আৰু।
অ' মই ভাবিলোঁ আক', বাইদই ইমান দিন হ'ল, ইস্ক- কলেজ-চলেচ অহা নাই। মই সেইটো বাৰু কলেজৰ ফালে সেদিনাখন গৈছিলোঁ মানে।
অ' । আৰু ইমান গৰম, যাবই মন নাযায়।
অ' সেইটো হয় বাৰু।
যিহে ৰ'দ দিছে আৰু । ঠাণ্ডা দিনতেই ভাল।
মানুহে আক ঠাণ্ডা দিনত গৰম লাগে বুলি কয় গৰম দিনত ঠাণ্ডা লাগে বুলি কয়।
উম, ঠাণ্ডা দিনে ভাল দিয়া।
হয় -হয় হ'ব দিয়া বাৰু পিছত ফোন কৰিম।
অ' - অ'।
উম